হেল্ল'
অ', মৰ আৱাজটো শুনি পাইছা ন
অ', - অ', শুনি পাইছো দিয়া।
অ', - অ', ঠিকেই আছে বাকী কি খবৰ?
আছোঁ ভালে আছোঁ তোমাৰ?
মোৰো ভালে ভাবিলো এনেই বহি আছো আৰু তোমাক বোলো ফোনো মাৰা নাই ফোনে মাৰি লও এবাৰ আৰু খবৰ খাতিয়ে সুধি লওঁ আৰু
অ', বহুত দিন লগ পোৱা নাই ন
উম বহুত দিন লগ পোৱা নাই উম কলেজ বন্ধু হোৱা এমাহমানে হ'ল যে
অ',
কি কৰি আছা?
এতিয়া এনেই আছো আৰু অলপমান
অ', -অ',
তুমি কি কৰি আছা?
ময়ো এনেই শুই আছোঁ আৰু এই গৰমত কি কৰা আৰু বাকী ঘৰহ পিনে ভাল ন', অ', -অ', ভাল। ভাত চাত মানে বনাই আছে মই আৰু খোৱা নাই আৰু অলপ দেৰিকে খাম আৰু
অ', -অ',
তোমাৰ ঘৰৰপিনে ভাল ন?
অ', আছে দিয়া সবেই ভালে।
মোৰো ভালেই আৰু তে ভাত চাত খালা?
নাই খাম ৰ'বা বনাই আছে মায়।
ঠিকে আছে অ', দেৰিয়ে হ'ল পিছে ভালেখিনি
আমাৰ দেৰিয়েই হয় মানে অলপমান খোৱাতে।
অ', -অ', সেইটো ঠিকে আছে বাৰু ৰাতিলৈকে ভোক নালাগে আৰু বেছি।
উম
বাকী এইকেইদিন কি কৰি আছা ঘৰতে?
এনেই আছো আৰু এইকেইদিন বন্ধইটো
ক'ত ওলাই যোৱা নাই?
এনেই ফুৰিব যোৱাৰ প্লেন চলি আছে চাওঁ এইকেইদিনতে যাব পাৰোঁ।
অ', ফুৰিব পাৰ মৰ ফুৰিব যোৱা প্লেন নাই বাৰু এতিয়া অলপ দেৰিকে যাম আৰু কেইদিনৰ পিছত।
উম বন্ধটো আছেই যিহেতু।
অসমত নে অসমৰ বাহিৰত?
অসমতে যাম ৰবা ইমান পইচা হোৱা নাই।
ইমান পইচা মানে অসমৰ ওচৰতো যাব পাৰি ন, ঠাণ্ডা ঠাণ্ডা জেগাবোৰ আছে যিহেতু মেঘালয় চেঘালয় আছে।
এক
অ' অ' অসমৰ ভিতৰত ঠিকে আছে, অসম ভিতৰত তেওঁতো ভাল জেগা আছে বাৰু। বাকী পৰীক্ষা চৰীক্ষা টো হৈ গ'ল একো ক কিবা মানে ক'ৰ্চ চৰ্চ লৈছানে নাই? লাইনোৱা লাইন নে লোৱা?
নাই নাই নাই, সেইবিলাক চলা নাই দিয়া। তোমাৰ?
হা?
তোমাৰ?
হেল্ল' আহ অ' আহল শুনি পাইছা ন? নাই নাই মোৰ কম্পিউটাৰৰ সেইটো কম্পিউটাৰটো ল'ব লাগিছিল।
আহ।
মই নাই অ' ভাবি আছো লম আৰু জুলাই। এই চছেকেণ্ড উক মানত আৰু।
অ' আজিকালি কম্পিউটাৰ কৰ্চটো লাগেই নে চবতে।
উম।
এগ্জাম চেগ্জামটো
তাকেই বাকী তুমি গৰম, গৰম পাইছানে নাই আজি এই দুদিনমান?
হম। হেল্ল' অ' আৱাজটো শুনি আছেনে?
পাইছো পাইছো শুনি পাইছো।
আহ ক'বাচোন অলপমান বুজি পাইছা ল মাজে অ' এই গৰমতটো তোও ক'বই নালাগে। দিন বেলেগ গৰম দি আছে।
কি গৰমত থাকিব নোৱাৰা হৈছোঁ, ফেনখনেও ভালকৈ কামেই নিদিয়ে।
অ' ফেনৰ পৰাও গৰম হাৱা আহা হৈ গৈছে ইমান ফেনৰ বতাহ বাহ
তাকে অলপ বৰষুণ চৰষুণ দিলে ভাল আৰু বৰ
উ আগৰ স্কুলৰ দিন বিলাক মনত আছেনে নাই?
আছে আছে আমি একেলগে ক্লাছ কৰি ক্লাছ কৰিছিলোঁ যে।
তেতিয়া দিনবিলাকে ভাল আছিল।
তেতিয়াই বহুত মানে বহুত ভাল আছিল তেতিয়াই।
খেলা ধূলাবিলাক চলিছিল জিৰণি টাইমত।
অ'। তাকে সেই দিনবোৰ আৰু উওভৰটাই পালে কথাই নাছিল আৰু।
উম বহুত ভাল আছিল।
উ ত মূৰত আছে নে আমি ক্াছ তে একেলগে বহিছিলোঁ টিফিন টিফিন যে একেলগে খাইছিলোঁ। আৰু খেলিছিলোঁ।
মনত আছে। টিফিন শ্বেয়াৰ কৰা একেলগে খোৱা জমনি কৰা।
উম।
তেতিয়া দিনবলাক মনত পৰে এতিয়া।
তাকে কিছুমান লগৰক এতিয়া লগে নাপাওঁ সেই স্কুলৰ যোগাযোগে নাইকিয়া হৈ গৈছে
চবেই নিজৰ নিজৰ কামত ব্যস্ত আছে কিছুমানৰ নাম্বাৰ
মাজে মাজে মেছেজ কল কৰা হয়
অঁ অঁ মোৰ কিছুমানৰ নায়েই
উম
তুমি কোৱাৰ দৰে সবেই নিজৰ নিজৰ কামত ব্যস্ত আৰু উম অ তাকেই ওম সেয়াই আৰু যোগাযোগ কৰিব লাগিব
অ
পোৱণা বন্ধুসকল লগত থাকিলে ভাল আৰু
প পঢ়া ষ্টাৰ্ট কৰিবানে আৰু হেৰি এতিয়া কাম চামে কৰিবা
পঢ়া মানে চাওঁ কি কৰোঁ মানে কামটোও কৰিব লাগিব বাৰু ডিগ্ৰীটো ফতম হ'ল কিন্তু ফ'ৰ্থ ইয়েৰটো কৰোঁ বুলি ভাবি আছোঁ আৰু যদি একো মানে একো অসুবিধা নহয় আৰু
অ ময়ো সেই কৰিম বুলিয়ে ভাবি আছোঁ যদি ষ্টাৰ্ট হয় আৰু কলেজতে
তুমি কোনটো কৰিবা ফৰ্ত ইয়াৰৰ মানে দুটা অপচন আছে ন ৰিচাৰ্চ আৰু অনাৰ্ছ কোনটো কৰিবা
ৰিচাৰ্জটো নকৰোঁ
অঁ অঁ ময়ো মানে অনাচ্ টোৱে কৰিম ৰিচাৰ্জটো মই কৰিব বিচাৰিলেও পঢ়িব নোৱাৰোঁ মানে মৰ সেইটো নাই এলিজেবেল সেই মানে মই সেইটো হ'বই নোৱাৰোঁ মানে সেই তাতে যোনটো ছেভেন পইণ্ট ফাইভ ছেভেন পইণ্ট ফাইভ নাই মোৰ মানে
অঁ অঁ তোমালোকৰ কলেজত ষ্টাৰ্ট হ'ব ন
ষ্টাৰ্ট হ'ব নেকি মানে কলেজৰ ফালৰ পৰা একো নটি--একো দিয়া নাই গাইডলাইন এতিয়ালেকে
নাই আমাৰো হ'ব বুলি কৈছে আৰু
আমাৰ তাকে জাননী একো দিয়া নাই এতিয়ালেকে
এয়া গভাৰ্মেণ্ট এক্জামৰ প্ৰিপৰেচন কৰি আছা নিকি কিবা
গভাৰ্মেন্ট এক্জাম এতিয়ালেকে কৰা নাই কিন্তু ভাবিছো আৰু যে ফৰতে চৰতে দি পেলাই ই কচিং এটা ল'ম নিকি কিবা এটা
ময়ো সেইটোৱে ভাবি আছো ফ'ৰ ডেতটো হ'লে আৰু কৰি লম ন নহ'লে ক'চিং চ'চিং ল'ব লাগিব আৰু
উম তাকে কিবা এটা মানে ভাল কচিং এটো চাব লাগিব আৰু ফাৰ্ষ্টতে মানে মই তোমাৰ কম্পিউটাৰ চাৰ্টিফে আছে
কি আছে
এই কম্পিউটাৰ চাৰ্টিফিকেট যে
অ অ আছে আছে এইটো
অ মানে মই সেইটোও নাই যে মই সেইটো আৰু কৰিব লাগিব আৰু এবছৰ
অ অ কৰি ল'বা জল্দি এটো লাগে মানে নে আজিকালি
তাকে মানে তুমিতো কৰিছা ন তুমি কোনটো কৰিছা ছয়মাহ নে এবছৰ
এই এবছৰটোৱে কৰিছোঁ ডিপ্ল'মা ক'ৰ্চটো
অ অ কোনটো কৰিলে ভাল ছয়মাহটো নে এবছৰটো
এবছৰটো কৰিলে ভাল তোমাৰ কাৰণে কিন্তু ছয় মাহটো যদি সময় কম আছে ছয় মাহ কৰি ল'লেও বেয়া নহয়
অহ' মানে দুখন যে প্ৰমণ পত্ৰ ত' দেই যে কম্পিউটাৰৰ সেই দুখন এইবছৰৰতো আৰু ছয় মাহটো বেলেগ বেলেগ আৰু। দূখনে। অহ। সেইটোয়ে আৰু মানে যোনখন সুবিধা সেইখন কৰি লম আৰু।
অহ' তুমি যোনখিনি শিকিছা সেইখিনি থাকিব আৰু চাৰ্টিফিকেটখনত লিখা।
অহ' মানে যিহেতু সেইখন লাগেই যিহেতু আজিকালি কিবা এটা কৰিব লাগিলেও আৰু।
উম' আজিকালি জৰুৰী দৰকাৰী টাইপে হৈ গৈছে আৰু।
মইতো শুনিছো যে চাকৰি কৰণে এপ্লাই কৰিলেও লাগে বোলে সেইখন।
অহ' আজিকালি লাগে।
উম'। বহুত মানে অহ, সেইটো কৰিব লাগিব আৰু এই জুলাই মাহ কৰিম আৰু।
উম' কৰি লোৱা।
কৰিবা কি এই গৰমত কৰিবও মন নাযায় ইমান আমনি লাগে।
তাতকে ওলাই যাব মন নাযায় ইমান ৰ'দ বাহিৰত।
মানে ওলাই গ'লেও ৰাতি ৰাতিহে যাব মন যায় এই দিনত যি গৰম ৰ'দ দিয়ে ন।
হম।
গাই একদম মানে জ্বলি যায় বো ছালবোৰ।
তাকে।
উম'।
বতৰটো বহুত চেঞ্চ হৈ গৈছে এতিয়া ৰ'দ দিলে, ৰাতি আৰু বৰষুণ দিব।
অহ', অহ' কালি ৰাতি বোলে বৰষুণ দিছে বোলে।
উম' সেইটো কাৰণে মানুহৰ বেমাৰো হৈ আছে।
উম' মানে জলবায়ু। উম' জলবায়ুতটো আৰু গৰম হৈ থাকে ৰাতি আৰু ঠাণ্ডা হৈছে। বহুত মানে পৰিৱৰ্তন হৈ আছে।
উম' মোৰো কেইদিনমান আগতে জ্বৰ হৈ গ'ল। এই কাৰণে।
তাকে মানে তোমাৰ হৈছে কিন্তু তোমাৰ আৰু কিমান মানুহৰ হৈছে চাগে।
হম।
মোৰো গাঁতো মানো ইমান খুব বেছি ভাল লগা নাই আজি, ইমান ৰ'দ দিছে গা ছা মানে মূৰ চুৰ বিষাই। শেষ হৈছে ওৱান।
উম', উম' ঘৰতে থাকিবা এইকেইদিন অলপমান। বতৰটোও বেয়া হৈ আছে।
ঘৰতে আছোঁ আৰু, ওলালেও ৰাতিহে ওলাই যা একদম।
আগৰ বন্ধুবিলাক লগ পোৱা নে নাই, এতিয়া।
উম' কিছুমান লগ পাওঁ আৰু কিছুমান লগ নাপাওঁ। চবেই ব্যস্ত আৰু।
তোমাৰ যে এজন লগৰ আছিল আগৰ বেষ্ট ফ্ৰেন লগ পোৱা নে সিয়াক।
অহ' ইয়াক লগ পাওঁ মাজে মাজে, কিন্তু বেছি লগ নাপাওঁ, আৰু আগৰ দৰে মানে যোগাযোগ নাই। সিও কিবা কামত সোমাইছে বোলে সিও সেইকাৰণে আৰু। তাকে, সেয়াই আৰু কিবা এটা কৰিব লাগিব আৰু।
অহ' চবে কামত সুমাইছে তাকে।
অহ'।
কাম চাম চাই আছা নেকি কিবা।
মানে কাম এতিয়ালৈকে চোৱা নাই, কিন্তু মানে ভাবিছো কি কৰো মানে কনফিজন হৈ আছো মাজতে, চাৰি বছৰটো কৰিলোৱেই কাম কৰ চাৰি আগতে কৰোটো ভাবি আছো মই এতিয়াও
অঁ তাকে
তুমি মানে একদম চিয়ৰ নে চাৰি বছৰ যে কৰিবা
তাকে কৰিম বুলিয়ে ভাবিছোঁ যদি কলেজত ষ্টাৰ্ট হয়
নাই কিন্তু কিন্তু মেজৰটো বোলে অনাৰ্ছটো নাপায় বোলে নৰ্মেল ডিগ্ৰীটোহে পাম বলে নৰ্মেল তিনি বছৰ দুবৰিলে মানে মই কৰি লৈ চাই সেই অনাৰ্চটো কৰিব লাগিব আৰু
অঁ অঁ
এনেক মন নাই আৰু মই পঢ়িবলৈ পঢ়িব একদম মন নাই আৰু
উম
দিয়াতে তেনেহ'লে অঁ অঁ দিয়া দিয়া দিয়